হেল্ল', হাই।
কি খবৰ?
মোৰ ভালে, তুমি কেনে আছা?
ময়ো ভালে আছোঁ। পিছে কৰি আছা?
এ মই এনে পঢ়ি আছিলোঁ। আহ, শুনা না, সিদিনাখন তোমাক দেখিছিলোঁ। তুমি কিবা আহ, সংগীত এটা গুণগুণাই আছিলা। তুমি গান গাই ভাল পোৱা নেকি?
হয়, মই গান ভাই- গান গাই বৰ ভাল পাওঁ, আ।
হয়, মইও, হয় মইও ভালেই পাওঁ। আহ, নিশ্চয়কৈ ভালে পাওঁ। গান মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ, সৰুৰ পৰা ডাঙৰলৈ সকলোৱে গান গাই ভাল পায়।
ঠিকেই কৈছা। গান কেৱল অ, মনোৰঞ্জন মাধ্যমেই নহয়, ই মানুহৰ অনুভূতি প্ৰকাশৰো এক শক্তিশালী উপায়।
হয় ঠিক কৈছা, সুখ, দুখ, আশা নিৰাশা, প্ৰেম দেশপ্ৰেম, সকলো অনুভূতি গানৰ জৰিয়তে প্ৰকাশ কৰিব পাৰি।
হয়, তুমি কেনে ধৰণৰ গান বেছি ভাল পোৱা?
আহ, হয় মই গান ভাল পাওঁ, যেনেকৈ মই অসমীয়া লোক সং লোক সংগীত, বিহুগীত আৰু আধুনিক গান। ভাল পাওঁ, বিশেষকৈ বিহুগীত শুনিলে মনটো আনন্দৰে ভৰি উঠে।
হয় ঠিক। ঠিকেই কৈছা, মইও বিহুগীত বৰ ভাল পাওঁ বিহুগীত। শুনিলে মনত এটা আহ, আনন্দ আহে।
হয়।
ইয়াৰ সুৰ কথাবোৰ আমাৰ সংস্কৃতিৰ কথা সোঁৱৰাই দিয়ে।
হয়- হয়, নিশ্চয় কে। বিহুগীত অসমীয়া জাতিৰ পৰিচয় বহন কৰে নহয় জানো?
হয় ঠিকে কৈছা। আহ, ই প্ৰকৃতি আৰু গ্ৰাম্য জীৱনৰ প্ৰতিফলন দেখা- দেখা দিয়ে।
হয়-হয়। এ লোকগীতৰ গুৰুত্বও বহুত আছে। ইয়াৰ জৰিয়তে আমাৰ পূৰ্বপুৰুষসকলৰ জীৱন ধাৰা আৰু ঐতিহ্যৰ বিষয়ে আমি জানিব পাৰো। হয়নে?
ঠিকেই কৈছা। আহ, লোক সংগীত আমাৰ সং- সাংস্কৃতিক সম্পদ। ইয়াক সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব নহয় ন, নহয় নে?
হয়-হয় নিশ্চয়কৈ আহ। লোক সংগীত আহ, সংৰক্ষণ কৰাটো আমাৰ সকলোৰে এটা বৰ ডাঙৰ দায়িত্ব, কাৰণ বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ আধুনিকতাই মানুহক আহ সংস্কৃতি সংস্কৃতি কালচাৰ এইবোৰ ফালৰ পৰা আঁতৰাই আনি আ
হয়।
আমাক অলপমান দূৰত ৰাখিছে। সেইটো কাৰণে মই ভাবোঁ আমি আমাৰ সাংস্কৃতিক সম্পদসমূহ যেনেকে‌ লোক সংগীত, বিয়ানাম এই আহ এই সংগীতবোৰ আমি সংৰক্ষণ কৰি ৰখাটো বৰ আহ দায়িত্ব বান হৈ পৰিছে বৰ্তমান সময়ত। পিছে তু তুমি গান গাব পাৰানে?
পাৰো অলপ চলপ আহ আগতে স্কুলত অ' বিদ্যালয়ত পঢ়ি থকা সময়ত মই সাংস্কৃতিক অনুষ্ঠানত গান গাইছিলোঁ। মঞ্চত উঠি। পিছে তুমি কেতিয়াবা গাইছিলা নে গান?
হয়। মই বিদ্যালয়ত পঢ়ি থাকোতে আহ বন্ধু বৰ্গৰ লগত আহ মিলি আমাক একে বাইদেৱে একো একোটা গোট বনাই দিছিলে। আমি তেনেকে মঞ্চত উঠি গান গাইছিলোঁ। প্ৰথমতে বৰ ভয় লাগিছিল, কিন্তু পিছত দৰ্শকৰ উৎসাহ পাই আত্মবিশ্বাস বাঢ়ি গ'ল।
হয়। আত্মবিশ্বাস বৃদ্ধিত সংগীতৰ ভূমিকা সঁচাকৈয়ে গুৰুত্বপূৰ্ণ।
হয়, হয় তুমি ঠিকেই কৈছা। সংগীত চৰ্চাই মানুহৰ ধৈৰ্য্য একাগ্ৰতা আৰু অধ্যয়নো অধ্যয়নতো আহ বহুতখিনি আহ ইচ্ছা শক্তি বৃদ্ধি কৰে।
ঠিকে কৈছা। আজিকালি বহুত ছাত্ৰ-ছাত্ৰীয়ে সংগীত শিক্ষা আহ গ্ৰহণ নকৰে, সংগীত শিক ক্ষাই কেৱল গান শিক্ষাই নিদিয়ে, ই শৃংখলাবোধ আৰু সময়ৰ মূল্যও শিকায়।
হয়। নিশ্চয়কে, আহ গান শুনিলে বা গান শিকিলে গান গুণগুণাই থাকিলে মানসিক চাপো হ্ৰাস পায় বুলি মই ভাবোঁ।
হয় ঠিকে কৈছা। পিছে মন বেয়া লাগিলে গান শুনিলে মনটো ভাল হৈ যায়।
হয়, হয় ঠিকেই কৈছা। গান শুনিলে আমাৰ মনটো বৰ শান্ত হয়, আমি আহ মানসিক চাপৰ পৰা অলপ দূৰত আহিব পাৰোঁ, আমি মানসিকভাৱে শান্তি লাভ কৰোঁ।
ঠিকেই কৈছা। সংগীতক এক প্ৰকাৰৰ চিকিৎসা বুলিও গণ্য কৰা হয়।
হয়, হয় নিশ্চয়। বৰ্তমান সময়ত মানুহে আহ তুমি অলপ আগতে কৈছিলা যে আজিকালি সকলোৱে আহ ব্যস্ততা ভৰা জীৱনতো অলপ অকনমান সময় ওলাও উলিয়াই হলেওঁ গান শুনে। হয় এইটো বৰ্তমান সময়ত এক প্ৰকাৰৰ চিকিৎসা বুলি গণ্য কৰা হয় এইটো সঁচা কথা।
হয়। আহ দেশপ্ৰেমমূলক গানৰ বিষয়ে তোমাৰ আহ মতামত কি।
হয় দেশ প্ৰেমমূলক আহ গানেই আমাক। দেশৰ প্ৰতি সজাগতা কৰাই দেশৰ প্ৰতি আমাক। আত্ম। দেশ প্ৰেম আৰু। আৰু দেশৰ প্ৰতি আমাৰ যিমা যিখিনি কৰ্তব্য থাকে সেইখিনি কৰিবলৈ। আমাক শুদ্ধৰাই দিয়ে।
ঠিকে কৈছা হয় ঠিকে কৈছা। জাতীয় উৎসৱসমূহত দেশপ্ৰেমমূলক গান শুনিলে এক বিশেষ অনুভূতি। তি জাগে নহয়।
হয় হয় হয় ঠিক কৈছা তেনে কাৰণে ঐক্য আৰু ভাতৃত্ববোধ বৃদ্ধি কৰে।
হয় ঠিকেই কৈছা। আজিকালি বহুতেই বিদেশী গা ভাষাৰ গান শুনে।
হয় হয়। অন্য ভাষাৰ গান শুনাটো বেয়া কথা নহয় ইয়াৰ দ্বাৰা নতুন সংস্কৃতিৰ লগত। পৰিচয় হ'ব পাৰি কিন্তু নিজৰ। ভাষাৰ গানকো সন্মান মৰ্যাদা দিয়া উচিত বুলি মই ভাবো।
হয় ঠিকেই কৈছা মইয়ো সেয়ে ক আহ সেয়াই তোমাৰ কথাত একমত। নিজৰ সংস্কৃতি পাহৰি যোৱা উচিত নহয়।
হয় হয় নিশ্চয়কৈ। অসমীয়া সংগীত জগতত বহু মহান শিল্পীয়ে অৱদান আগবঢ়াইছে। আমি সকলোৱে জানো আমাৰ আ প্ৰিয় মৰমৰ হাৰ্ট থ্ৰপ জুবিন গাৰ্গ তেখেতৰ বিষয়ে আমি স সকলোৱে অৱগত তেখেতৰ সংগীত। হয় হয় তেখেতৰ সংগীত। শুনি আমাৰ সকলোৰে বহুত খুব ভাল লাগে।
হয় ঠিকেই কৈছা। তেখেতৰ গান আমাৰ মনত এক নতুন আহ। মানে ইচ্ছা আগবঢ়াই দিছে।
হয় হয় এজন শিল্পীৰ সপল সফলতাৰ আঁৰত। নিয়মীয়া অনুশীলন আৰু অধ্যয়ন থাকে তুমি এইটো কথা। মূলত প্ৰকাশ কৰা নে
হয় তুমি ঠিকেই কৈছা আ আ সংগীতৰ জৰিয়তে ইতিবাচক বাৰ্তা প্ৰচাৰ কৰাটো উচিত।
হয় হয়। বৰ্তমান সময়ত আমি সামাজিক মাধ্যমত আ নতুন শিল্পীসকলক আগবাঢ়ি অহাৰ সুযোগ আ দেখিছোং তেওঁলোকে বহুতৰ তেনেকে সামাজিক মাধ্যমৰ জৰিয়তে বহুতে সফলতা লাভ অৰ্জন কৰিছে এই এই কথাত তুমি সহমত হয়নে
মই সন্মত হয়। আহ, পিছে শিশুসকলৰ বিকাশতো সংগীতৰ ভূমিকা আছে।
হয় হয় নিশ্চয়, শিশুসকলে যদি আহ সংগীত অধ্যয়ন কৰে, ইয়াৰ ফলত তেওঁলোকৰ মনোযোগ শক্তি, আহ একাগ্ৰহতা এইবোৰ বৃদ্ধি পায়।
ঠিকে কৈছা, গানৰ জৰিয়তে শিশুৱে নতুন শব্দ শিকে, আৰু স্মৃতিশক্তি বৃদ্ধি পায়।
হয় হয়, হয়।
সংগীতে সৃষ্টিশিলতা বিকাশতো সহায় কৰে।
হয় হয়, তুমি ঠিকেই কৈছা। আহ, সংগীতে সৃষ্টিশলশীলতা বিকাশত নিশ্চয়কৈ সহায় কৰে। সংগীত মানুহক কল্পনা প্ৰৱণ আৰু সংবেদনশীল কৰি তোলে। এইটো কথাত তুমি সহ, একমত নে?
হয়, মই একমত হয়। প্ৰকৃতিৰ লগতো সংগীতৰ সম্পৰ্ক আছে যেন লাগে।
হয় হয়, নিশ্চয়কৈ। আমি সকলোৱে জানো আমাৰ প্ৰিয় সংগীতকাৰ তেখেতৰ নাম জুবিন গাৰ্গ, তেখেতে সংগীত অনুশীলন কৰিছিল, তাৰ লগতে তেখেত আমি সকলোৱে জানো তেখেত বৰ সাংঘাটিক প্ৰকৃতি, প্ৰকৃতিৰ প্ৰেমিক আছিল। তেখেতে আহ, হয়, হয়। তেখেতে গছ বৰ ভাল পাইছিল, চৰাই চিৰিকটি বৰ ভাল পাইছিল। চৰাইৰ কোজন, বৰষুণৰ টোপালৰ শব্দ এইবোৰে যেন আমাৰ মনলৈ আহ, প্ৰকৃতিৰ প্ৰতি আৰু বেছিকে আহ, আহ প্ৰকৃতি প্ৰেমিক কৰি তোলে আমাক।
ঠিকে কৈছা। পিছে ভাবি চাওঁতে গান নাথাকিলে জীৱনতটো বৰ নিশ্চিত, আহ নিশ্চ নিষ্টেজ হ'লেতেন, হয়নে ন?
হয়, হয় সঁচাকৈয়ে। গানে জীৱনত, আনন্দ, আশা আৰু অনুপ্ৰেৰণা কঢ়িয়াই আনে।
ঠিকেই কৈছা। ছাত্ৰ ছাত্ৰী সকলে পঢ়াৰ লগতে সংগীত চৰ্চা কৰা, উচিত নে?
নিশ্চয়কৈ, পঢ়াৰ লগতে সংগীত খেল-ধেমালি আৰু অন্যান্য় সৃষ্টিশীল কাৰ্যকলাপে সৰ্বাংগীন বিকাশ ঘটায়।
ঠিকে কৈছা, আজিৰ আলোচনাৰ আহ আজি আলোচনাৰ প্ৰতি বহুত আহ কথা শিকিবলৈ পালো তোমাৰ পৰা। পিছে সংগীত জগতৰ বহুত কথা শিকিলো তোমাৰ পৰা।
নিশ্চয়কৈ, মইয়ো তোমাৰ পৰা বহুত খিনি শিকিবলৈ পালোঁ, আৰু এনেকে আমি গান কেৱল মনোৰঞ্জনৰ মাধ্যম নহয় ই শিক্ষা সংস্কৃতি মানসিক স্বাস্থ্য আৰু সামাজিক সম্প্ৰীতিৰো, বাহক।
ঠিকে কৈছা। গান অকল আহ মনোৰঞ্জন মাধ্যম নহয়। ই শিক্ষা, সাংস্কৃতিক, মানসিক স্বাস্থ্য আৰু সামাজিক সম্প্ৰতিৰো বাহক।
হয় একে-একেবাৰে ঠিক কৈছা তুমি। গানে মানুহক একত্ৰিত কৰে আৰু জীৱনক অধিক সুন্দৰ কৰি তোলে।
হয়, পিছে তুমি আহ, আমাৰ হাৰ্টৰপ জুবিন দাৰ কোনটো গান বেছি ভাল পোৱা?
হয় মই তেখেতৰ আহ মায়াবিনী ৰাতিৰ বুকুত গানটো শুনি বৰ ভাল পাওঁ। তাৰ বাহিৰে আৰু, আহ তেখেতে গোৱা যেনে গানে কি আনে। তাৰপিছত আহ ৰৈ ৰৈ বিনালে, এইবোৰ গান শুনি বৰ ভাল লাগে মোৰ।
ঠিকে কৈছা আমাৰ হাৰ্টৰপ জুবিন দাৰ আহ সকলোবোৰ গানে ভাল লাগে এনেকুৱা গান নাই যে আহ ভাল নালাগে, সকলোবোৰ গানে বহুত ভাল লাগে, নতুন কথালে আমাক অহ উৎকৃষ্ট কৰি দিয়ে। নতুন, আহ বহুত কি আহ জানিব পাৰি তেওঁৰ গানত।
তেখেতৰ কিছুমান এনেকুৱা গান আছে যিবোৰে আমাৰ, যুৱ প্ৰজন্মক নিজৰ লক্ষ্য স্থানৰ, লক্ষ্য স্থানৰ প্ৰতি আহ আগবাঢ়িবলৈ উৎসাহ দিয়ে যেনেকে এটা গান আছে। যদি জীৱনৰ ৰংবোৰে
হয়, হয় ঠিকে কৈছা।
অ' হয়। উম তেনেক আমি বহু হয়, হয়।
তেওঁৰ সকলোবোৰ গানেই বহু বৰ ধুনীয়া লাগে মোৰ তাতে বহুত ভাল লাগে। অহ। পিছে মই ঘৰত এনেই কেতিয়াবা থাকিলে মই তেওঁৰ গান, আহ আহ মোবাইলত দি কেনে শুনি থাকোঁ বহুত ভাল লাগে। মনটো শান্তি হৈ যায়।